হেল্ল' হেল্ল', শুনিছা।
অ, শুনিছো-শুনিছো তুমি? উম,
মাতটো আমাৰ অকমান অগা পিছাকে আহি আছে নেকি? মই এই বিচনা এখন পাৰিব আছিলে পাৰি আছো।
অ'
তুমি
ভাত খালা নে নাই?
ভাত নাই খোৱা চাহ খাইছিলো তুমি?
মই ৰাতিপুৱা খালো, মই এতিয়া দুপৰীয়া নাখালো মই মাটি মাহ বেয়া পাও।
হেল্ল', মাতটো ভালকে অহা নাই।
মই বোলো ৰাতিপুৱা খাইছিলো। হেল্ল',
শুনিছনে?
অ, মই বোলো ৰাতিপুৱা খাইছিলো।
উম, নেটৱৰ্কৰ প্ৰব্লেম নেকি তোমাৰ।
হেল্ল',
হেল্ল',
মই বোলো ৰাতিপুৱা খাইছিলো। কিন্তু এতিয়া খোৱা নহ'লে।
অ',
এতিয়া শুনিছানে?
হেল্ল',